আহ
অ শুনিছানে তমানে আমাৰ ইয়াত আকৌ এজাক কৰিছিলে কৰি পেলাই নাইকিয়া হ'ল আকৌতো এতিয়া এজাক পৰিছে মস্ত ব
এ আমাৰ ইয়াত নাই। উ ভাত খিনিও বনাই আছিলো। হেল্ল',
অহ, এইবাৰ বতৰ দেখোন বৰ বেছিয়ে হৈছে।
অহ, মই মানে ভাত খিনি বনাই আছিলোঁ।
বনাই বন- ব অহ, বনাই হৈ গৈছে আৰু। বনাই পেলাই লাষ্ট তাৰ পিছত আকৌ, ছোৱালীজনী মানে- ৰাতিপুৱা সোনকালে উঠিলে-
উম।
তাৰ পিছত তাইক এতিয়া শুৱাই দিলোঁ, শুলে।
অ, তাই শুলে?
অহ, তাই শুলে। তাই মানে বহুত টোপনি ধৰিছে, মই জানোঁ সেই- সেইকাৰণে সোনকালে ভাতকিটা খুৱাই পেলাই শুৱাই দিলোঁ।
অহ, ভালে কৰিলা, ভালে কৰিলা। বেছি টোপনি ধৰিলে খুৱাবও নালাগে আচলতে বাৰু। কিন্তু নহয়, শুৱা পাছত খুৱাব নালাগে আৰু, উঠাই পেলাই।
না, উঠাই পেলাই নুখুৱাওঁ, সেইটো কাৰণে খুৱাই দিলোঁ। আৰু- আৰু তাই যদি নোখোৱাকে শুৱে, তেনেহলে আকৌ উঠি যায়। সেইটো এটা ডাঙৰ কথা।
উম, অ' পিছত একেবাৰে এক- কেবাৰতে খুৱাই পেলাই, শুৱাবলে যত্ন কৰিবা।
উম, সেইটোৱে কৰোঁ বাৰু। এতিয়া তাই মানে অকণমান টাইমলে নুঠে আৰু পাৰিলে। কাৰণ বহুত সময় তাই, মানে টোপনিতে আছিলে যে।
দিনটো খেলি থাকে নহয় বুজিছে? ভাগৰো লাগে। উম, দিনটো খেলি থাকে।
কিমান দুষ্ট বুলি কম আৰু।
উম, এ হয় দিয়া এইটো সময়ত আৰু।
হ'। আৰু ফেন নাথাকিলে না নাথাকে নহয়। ফেন নচ-
নাই নাই। আজিকালি ল'ৰা-ছোৱালী গৰম মানে- উম, দিয়োক সহ্যও কৰিব নোৱাৰে আৰু গৰমটো বেছি নহয় তাত পুৰা। গৰমটো বহুত বেছি সৰু চলিৰ। ঠাণ্ডা দিনতো দেখা নাই। অ' এই মা- ত' খালোঁ। এইটো, সেই ঠাণ্ডা দিনতো তাহঁতে কাপোৰ পেলাই দিয়ে নহয়, কাপোৰ নলয়। ঠাণ্ডাই নালাগে তাহঁতৰ।
অহ, নল, নলয়-নলয়। সেইটো কাৰণে মানে কি কৰোঁ আমি- এই, বা বাপেকক বেলেগ কাপোৰ দিওঁ, আমি দুজনীয়ে বেলেগ কাপোৰ লওঁ। মানে আমাৰো শুওতে চাবচোন, মাজত- শুৱা মানুহটো সদায় বহুত গৰম লাগে। ম, যদি কাপোৰখন একেখনকে লোৱা যায়, সেইটো- কাৰণে মানে- কি কৰোঁ, বাপেকক বেলেগ কাপোৰ দিওঁ, তাই মইয়ে বেলেগ কাপোৰ লওঁ। যাতে তাইও অকণমান ভালকে শুব- পায় শান্তি। এতিয়া- এতিয়া মানে শুই থাকিলে অকণমান হেৰি আৰু, তাৰ পিছত মানে আ' এইকেইদিনতে চুলিটো অকমান খূৰাই দিম বুলি ভাবিছোঁ।
এইকেইদিনত?
অহ, অলপ দিনৰ পিছতে আৰু।
আচ্ছা, একেবাৰে খূৰাই দিবা?
অহ। এ খূৰাই দিম মানে কি, এনেও তাইৰ চুলি খূৰোৱা হোৱা নাই। কিন্তু মানে কি হয়, চুলিটো- যদি নোখোৱা যায়, এই পাতলা হৈয়ে থাকিব।
অ', খুৱাব লাগে বাৰু এ তুমি তাই জন্মৰ পা চল খুৱাই নাই নেকি?
নাই খোৱা।
উম।
জন্ম চুলিতো খুৰাব লাগে বুলি কয়। সোনকালে কিন্তু মানে কি আজিকালি কয় নহয় ব্ৰেইনত চুট পাই। কিবা কিবি।
উ উু হু
গতিকে মানে ভয়ো লাগে অ প্ৰথমতেতো ধেৰ কিবা কিবি ভাবিছিলো কিন্তু মানে এতিয়া এই শুনিলো ন। কামাখ্যাতো বহুত ভিৰ। তাৰপিছত আমি মানুহ এজনৰ ওচৰত চোৱালো আৰু ফোন এটা কৰি পেলাই। আৰু কামাখ্যা বুলি আমি ডাইৰেক্ট তেনেকে ভাবা নাছিলো আৰু তাৰপিছত হ'লেও আৰু এনেই মনতে কিবা এটা তাৰ পিছত তেতিয়া মানুহজনে কলে একো নাই। চাকিৰ এগছ তেওঁলৈ আগবঢ়াই থৈ পেলাই হে কৰিব কাৰণ তালৈ লৈ। সন্তান সেইটো আপুনিও জানে
উম।
গতিকে নি পেলাই মানে বহুত কষ্ট। হ'ব আৰু ইমান সম্ভৱো নহয়। পতককে গুচি যোৱা এই গৰমত।
উম।
সেইটো কাৰণে মানে যাম আৰু এপাক তাইক দেখুৱাই আনিম এতিয়া কেতিয়া কি কৰি যাওঁ সেইটো পিছৰ কথা কথা হ'ব আৰু তেওঁ যেতিয়াই মাতে।
সেইটোয়ে, সেইটোয়ে, সেইটোয়ে।
সেইটো কাৰণে বাকী হেৰি এইটো কি বুলি কয় মই এনে কথা এটা ভাবিছিলো। এই, আপুনি ক আপুনি কৈয়ে থাকে নহয়। আপুনি কিমান কাম কৰি থাকে কিমান কৰি থাকে আমিতো ইমান নাজানোৱে বিধে বিধে। সেই বাৰু কতক আপুনিতো আৰু একেবাৰে আচাৰ বিধে বিধে বনাই তাতে দুটামান শিকাই দিয়কচোন মোক।
অ', কি আচাৰ
এ, কি, কি বনাই মই অ', ভালেই কৰিছোঁ অৰ্ডাৰ ৰাখিছে মোৰ শাহু মায়ও আচাৰ বনাই নহয় অৰ্ডাৰ ৰাখে।
ভাল কথা ৰে।
অ', পেকেট কৰি কৰি দোকানত দি দিয়ে বা মানুহ আহিলেও লৈ যায় এবাৰ ঢেৰ আছে আচাৰ বনাই থৈছে। একে আপুনি বিসুতি খাব একদম যি দলাই ডলাই শুকুৱাই আচাৰ।
হ
মানে লাগিলে মানুহক এনেই দি পঠিয়াব তথাপিও মস্ত মস্ত দামত বনাই আছাৰ। আপুনি বিচুতি খাব বুলি ক'লো মই
উম।
এনেই দি পঠিয়াব লাগিলে
উম কিহৰ আচাৰ বনাইছে হে।
এ ধেৰ বিলম্বী বনালে জলফাই বনালে তাৰপিছত। তাৰপিছত এই হেৰি বনায় এইটো কি বুলি কয় কৰৰ্দৈ বনায়। ঔটেঙা তাৰপিছত এটা আচাৰ মোৰ খুব প্ৰিয় সেইটো হ'ল বেঙেনা আপুনি খাইছে দে এ, এ আপুনি বেঙেনা আছে ত আপুনি বেঙেনা খাই নাই নি।
বহুত ভাল কথ কি না
বহুত ভাল পায় যদি আপুনি বে বেঙেনা আচাৰটো বনাই খাই চাব তাৰপিছত ক'ব মোক।
কেনেকে বনাই বা তুমি সুধিছিলা নেকি তেখেতক।
অ', মই সুধিছিলো মানে কি কৰে বেঙেনাটো ফ্ৰাই কৰি লয় অ ফ্ৰাই কৰি লৈ পেলাই তাৰ পিছত মানে আচাৰ। খিনি বনাই এই মছলা যি আছে। তেনেকেই দিয়ে কিন্তু বেঙেনাত মিঠাটোও দিয়ে। আপুনি বুজি পাইছে নে মিঠা জ্বলা দুইটা কৰে। ইমান ধুনীয়া। মই আপোনাক কৈছো ন মই জীৱনত তেনেকুৱা আচাৰ খাই পোৱা নাই।
উম
আপুনি বনাই চাবচোন আপুনিটো মিঠা জ্বলা আচাৰ বনাইছে। যেনেকে বগৰী বনাই আপুনি সেই বস্তু অ সেই বস্তু। আপুনি বেঙেনাটো ফ্ৰাই কৰিলেও কৰিবচোন।
এতিয়া জলফাইয়ো মোৰ মিঠাও আছে টেঙাও আছে।
অ মোৰ কিন্তু সঁচাকে কৈছ আপুনি বেঙেনা আচাৰটো এবাৰ খাই চাবচোন।
তাকে এতিয়া বেঙেনাটো।
মই কেনেকে বনাই আপোনাক সুধি পেলাই ক'ম বাৰু তথাপিও বেঙেনাটো ফ্ৰাই। কৰি বনাই বুলি মোক কৈছিলে মানে।
অ কচুও বনাইছো ধৰা ভালে
অ কিন্তু আপুনি যে বনাই যে জ্বলা মানে ধৰক এই বগৰী টেঙা জ্বলা সেইটো। টোৱে বুলিয়ে ধৰক আপুনি তেনেকেই বনায়।
উম উম
বহুত ধুনীয়া হয় বুলি ক'লো মই সুধিম সুধিম মানে মই এইবাৰ আকৌ বনাব দিছোঁ। কৈছে মই বনালো বুলি ক'লে।
এই বেঙেনা কোন জাত ডাঙৰ জাতটো।
বেঙেনা একদম গোলজাতটো নহয় মানে অকনমান পুৰি খাব পৰা যায় যোনটো বেঙেনা। অ' তেনেকে মানে একদম এক্কে ফ্ৰাই কৰাকে মস্ত মস্তকে নহয় মানে, গম পাইছে নে? অকনমান ডাঠ - ডাঠ চকলিয়াই কলিয়াই বনায়। গোলকে নহয়, ফালি পেলাই তাৰ মাজতে চকলিয়া চকলিয়াই বনায় তেনেকে।
এ হেৰি বাকলিটো উঠাই দিয়ে নে?
নাই - নাই, বাকলিৰ সতি বনায়।
অ'।
যেনেকে ফ্ৰাই কৰে আপুনি বেঙেনা অ সেইটো। হিচাপতে মানে একদম মস্তকে নহয়। মানে গোল গোল মানে আপুনি গুল গোলকেও বনাব পাৰে। তেনেকুৱা নহয়। কিন্তু হুলেই হুল মানে বেঙেনা বহুত। ধুনীয়া বনাইছে।
বনাই চাব লাগিব অকমান।
অ বনাই চাব।
সিলা বনাই চাম। তাৰপিছতে যদি খাবলৈ সোৱাদ হয় বা ভাল পাওঁ বনাম।
এ এটা দুটামান বেঙেনা বনাই চাব প।
তাকে তাকে।
হেৰি এনেই আপুনি এই বিলাহী আচাৰো বনায় নি?
বনাওঁ - বনাওঁ।
অ বি কণ বিলাহীটো বনালে আকৌ ভাল লাগে।
কণবিলাহটো নবনাও কিন্তু মই।
আমাৰ মায়ে কণ বিলাহী বনাইছিলে।
অ' সেইটো তো- মাংসটো খুব কম।
মাংসটো কম যদিও তেনেকে বনাই আছিলে মানে মানে বিলাহীটো গোট। কে নহয় মানে। এই কিবা টেপা মাৰি - মাৰি তেনেকে বনায়।
বুজিছো বুজিছো যেনেকে আমি মিঠা আচাৰটো তেনেকে বনাওঁও আৰু। ফাতি ফালি
কিন্তু আপুনি জলফাইটো যে বনায়, জলফাইটো আপুনি গোটাকে বনায় নে
নাই নাই- নাই মই কাটি লওঁ আগে কাটি পেলাইহে নিমখ দিওঁ। কেঁচাতে কাটি লওঁ।
অ'।
কাটি- কাটি চকল- চকল মানে কাটিলেতো চকলেই হব ন গুটিটো ডাঙৰ যেতিয়া। তাৰ পিছতে সেই কাটি পেলাই নিমখত ভৰাই লওঁ। সুদা নিমখ দি পেলাই দুদিন বা তিনদিন থওঁ। কেতিয়াবা কিবা কাৰণত মানে ধৰা হঠাৎ ক'ৰবাত যাব লগা হ'ল বা কিবা হ'ল তেতিয়া চাৰিদিনো হৈ যায়। একো নহয় নিমখ থাকিলে বেয়া নহয় নহয় ভালেই হয়। তাৰপিছতে উঠাম আৰু নিমখত পানী ওলাবয়ে নিমখৰ পৰা। সেইখিনিত তাৰ পৰা টুকি লওঁ টুকি লৈ পেলাই মই মানে ধুনীয়াকৈ ৰ'দ মানে। কাৰো দিলে এবেলা নালাগে এবেলাতে হৈ যায় দিন নালাগেই
নালাগে কিন্তু ক'লা পৰি যায় নি।
একেবাৰে নপৰে। একে যেনেকে বনাইছিলো তেনেকে আছে বহুত- বহুত শুকুৱাই ৰ'দত। আমৰ খোলা দেখিছো মই আমাৰ আম দেখোন হালধিয়াই হৈ থাকে
অ', কিছুমান মানুহৰ কিয় ইমান কোলা পৰি যায়।
আম বনালো সেইদিনা
অ', ৰা থেকেৰা আছে নাই আপোনাৰ হাতত?
থেকেৰা নাই।
আপুনি ঠেকেৰা এনে খাই নে আঞ্জাত, দালি
আহ একেবাৰে ব্য্ৱুসায় নাই আমাৰ এইটো
হয় নি
ঠিক ভালো নাপাওঁ কিন্তু নাখাওৱে আৰু ৰান্ধিও
আপোনালোকৰ এইবাৰতো আমাৰ থেকেৰা শেষ হ'ল বাৰু ছিজনতটো কিন্তু থেকেৰা লাগিলে মই আপোনাক দিম এবাৰ যেতিয়া দি পঠিয়াম ঘৰৰ পা আমাৰ দেউতাক গ'লে আপুনি বাৰু ঠেকীয়া দালিত দি খাই চাবচোন পিটিকি পেলাই।
অ'।
তাৰ পিছত মোক ক'ব বহুত ভাল
আৰু নহয় খোৱাও ভাল।
বহুত ভাল আৰু আৰু আপুনি এই টেঙা আঞ্জা যদি খাই এই থেকেৰা কু শুকাই থোৱা থেকেৰা কেইটুকুৰমান দি দিলেও বৰ ধুনীয়া লাগে আঞ্জাখন। সঁচাকে ধুনীয়া লাগে তাৰ গোন্ধটোৱে বহুত ধুনীয়া। আমাৰ মায়ে মানে ঢেৰকে শুকুৱাই থয় তাৰপিছত আমাৰ মানে এই নগাঁৱত মাহী এগৰাকী আছে তাত হোটেল আছে জীয়েকৰ। তাই মানে এইবিলাক এই অসমীয়া খাদ্য এনেকে মানে পিঠা পনা বনাইও বিকে মানে। তাৰ পিছত তালৈ তাই থেকেৰাও বিকে আমাৰ ঘৰৰ পৰা থেকেৰা লৈ যায় তাই এহ মাক কিবা এটা দি থৈ যায় আৰু
থাকে
তাই যেনিবা ধেৰ দিয়ে আমাৰ মাক আমাৰ মায়ে নাৰাখে আৰু নিজৰ ভাগিনীয়েকে আৰু কি ৰাখিব ইমান পইচা।
উম।
কিন্তু একদম দুই তিনি বস্তা লৈ যায় তাই।
হম হুম।
অ' থেকেৰা কাটিলে আপোনাৰ মানে থেকেৰা কটা কটাৰীখন একেবাৰে থেকেৰা থাকি যায় একেবাৰে বেয়া হৈ যায় বেয়া হোৱা নিচিনা হৈ যায়গৈ। ধাৰ কমি যায় ধাৰ কমি যায় টেঙা যে
নেমু চেমু কাটিলেটো নহয়।
আপুনি নেমু পিছে কাটে বা পাঁচটা কাটিব থেকেৰা আপুনি কিমান কাটি কাটিব লাগে আৰু বহুত মানে থেকেৰা এনেকে যে কিছুমান বস্তুত সোমালে যে কটাৰীখন খাচ মাৰি দিয়ে যে থেকেৰা কাটিলে মানে তেনেকুৱা হৈ যায় কটাৰ খনৰ একো সা সুৰ নাইকিয়া নিচিনা হৈ পটকে মানে আপোনাৰ হাতে পাতে লাগি যাবলৈও আছে।
উম।
তেনেকুৱা মানে সেইটো কাৰণে বাকী আৰু এতিয়া চাগে শুবলৈও হ'ল ন, হ'ব আৰু আপুনি শুৱক ৰাখ
উ,
উম উম ঠিক আছে দিয় হা
তোমালোকেতো খোৱাই নাই
খোৱাই নাই খাওঁগে মানে
অ 'যোৱা যোৱা নহ'লে
অ', অ',